হেল্ল'। অ', ইমান ভোক ওলাগিছে নে?
অ ' টো টাইম কিমান হ'ল?
চাৰে দছটা।
খাই ল'লা যে এতিয়া টাইম কিমান হ'ল।
হ কহু কহু শাক খাক। তই চাগৈ। চাহ খোৱা নাই নেকি?
নাই কোৱা।
ইমান জল্দি ভোক লাগেনে ৰাম আগে চোন তো দেৰিকে খাৱ ভাত তাত খাওঁ কিবা আছে নেকি মাছ মাংস?
এনেও নাখাওঁ ভাত।
নাজানো।
চাৰে দছটা নহ'লে। এঘাৰটা আহি সিমানতে খাওঁ।
মাছ মাংস আছে নেকি?
একো নাই।
শুদা শুদা
কোনদিনা মই বাৰটা এটাত ভাত চাৰে দস্তা নহলে এঘাৰটা সিমানটো টাইম
বা ৰে বা
ফাল্টু কথা কৈ থাকে।
হো কি
একো নহয়।
তই আজি। কি তই ভণ্টিলে, তই তালে ফোন মাৰ। তেতিয়াতো লাভ হব।
উম, তাৰ এটা ডাউনলোড কৰিব লাগিব।
তাই তাত।
অ, তাপা মই ফোন কৰিব লাগিব নেকি এ তাপা,
উম।
হব এইটো নাম্বৰ বেলেগ নহয়।
উম,
ভগৱান অলপ মানে হেৰিকে জানিবি কথাবো। একেবাৰে চব ইলিগেল কৰি নিদিবি আক,
এ হব।
আকৈ যে আকৈ নহয় ন,
নিজে নো কেলে আচা কৈ আছা তেতিয়াহ'লে উলিয়াই নিথাকিবা আক,
উলিয়ালে কোনটো কথা ক'ব লাগ কোনটো ক নালাগে সেইটো কথা অলপ জানিব লাগে।
উম অ মোৰ মাৰ‌ কথা কবলৈ গলে, ফোন কৈ
কি কি হল
ওহ
যা কাম কৰ গে
কি কাম কামটো আছে, মই পৰুৱা বাচিবলৈ আছে, ফুল বাচিবলৈ পোৱাই নাই এতিয়া লৈকে যাবলে
উম দুই জানি কি কয় আছিলি, এই সাত
মই কাপ কোৰিলো, কাপোৰ ধুই পেলাই চব এইবোৰ চাফা কৰি পেলাই আহিহে আজৰি হৈ ফোন কৰিছো তৰপা
এই সাতটা বজাৰ পৰা আহ নহ, দহ এঘাৰ এই পাঁচ ঘণ্টা কি কৰিল টো
উম মতো কৰিলোঁ
ছটা বজা উঠিব লাগে কাপোৰ ধুব লাগে
কাম নাই আৱ
কি কাম নাই আৱ কি হ'ব আৰু তহতৰ
উম হেনেকেই কেইটাত উঠিছা
মই উঠো ন তাত
নিজে নিজে কি কাম ডাল কৰিছা নবৈ মোক বিচনাখা পাৰিবলৈও মাতিছে ছিলে চবা নব জোৱাই হে যাব লাগিব
মই যাবা দিও কঠীয়া তুলো মাহ কাটো
যানা
কি হয় কি হ'ব আৱ
উম
চব কৌ
এলে হোৱা টো
হম
এলে হোৱাটো
হম।
গৰম লগিছে অ ' এখন লগালে যি শব্দ কৰে নহয়। মৰিবলৈ লোৱাখন ফেন খন। অ 'হ হ
কিবা এটা বেয়া হৈ আছে আওঁ।
কৰিব।
কাম নাই একেবাৰে
উম।
ছোৱালী যি নাই অহা নি?
স্কুল গ'ল স্কুল।
বাই।
ডাঙৰ স্কুলৰ নাম লগা। ডাঙৰ স্কুলৰ নাম লগাইছে যে এতিয়া বয়স হোৱা নাছিলে এই বছৰলৈ আছিল। এতিয়া মানে ল'ৰা ছোৱালী কিম আছে যে মাহঁতোত স্কুলত তেত্ৰিশটা লৰা ছোৱালী হব লাগে নহ'লে স্কুলখন ব এৰেষ্ট স্কুলত সংযোগ কৰি দিব যে সেইটো কাৰণে এতিয়া সেই সৰু -সৰু অকমান কম বয়সৰ ল'ৰা ছোৱালীকে লৈ লৈ চে উপাই নাই যে। ছোৱালী সেইকাৰণে। ল'ব লগা হ'ল।
গোটাই গৈছে নে।
গৈছে। কালি গৈ পেলাই মানুহৰ গ'ল নাপা তাই কানিলে হেনো অকমান কানিলে তাৰপিছত আৰু মায়ে ফুচলাই মেলি থলে তাপা থাকিলে আৰু আজি গৈছে।
তহতৰ মা লগত যায় নে কি?
মা লগত যায় অ।
উম, তক তক গৈ থাকে আৰু।
হো
ক শ্ৰেণী।
অ, প্ৰথম শ্ৰেণীৰ প ক শ্ৰেণী বুলি নকয়।
এ, সেইজনী চাগে প্ৰথম শ্ৰেণীত দি দিলে
উম।
ক শ্ৰেণী বুলি
মানে এইবছৰলে সম্পূৰ্ণ বয়স। হ'লেহেতেন।
উম।
উ,
একো নাই দুবাৰ দুবাৰ পঢ়িলেই হ'ল, এটা হে
ৰখাই দিব, অ ৰখাই দিব।
উম ৰখালে লগখিনি গুচি যাব।
যাওক, যিখিনি এতিয়া লগ খাইছে সেইকেইজনী সেয়া একেই সমান বয়স সিহঁতৰ গোটেইকেইটা। অ খ এনে চাই চাই লিখিবলৈ পাৰিছে অলপ ক খ খিনি ইমান সম্পূৰ্কে পৰা নাই পাৰিব। কব মেলিব জানিছে আৰু কিবা- কিবি সুধিলে।
মাতে। জানাই ভাল লাগে।
উম।
ফুটিলে জানো?
হে
ইমান ভালকে ফুটিলে জানো?
আই অ। কেলে নাই সদায় কথা কলে তুমি নুশুনা নে? কথা পাতি থাকিলে মোৰ লগত। কে
উম।
ইমান ডাঙৰ ডাঙৰ কথা কয় আকৌ মাত ফুটা নাই। উ বেমাৰটি গৈছো অ', মোৰ
উ, আৰু আৰু হাবি। উ, বিৰাট মজা লাগিছে। যাওঁ। ভাবিছো কিহত যাওঁ।
কোনো নাই নেকি এতিয়া।
নাই।
ৰিয়ানহত।
তাই ক'ব লাগিব।
উম। কিমাননো যাবা আৰু বেং বেং বেং অকল।
উম, কাম নহয় আকৌ। চাৰ্ভাৰ নাই মানুহ থাকিব ইটোৰ পিছত সিটো।
সেইকাৰণে মোৰ যাবলে মন নাযায় বেংকবোৰলে। অশান্তি পাওঁ গৈ।
উম। নিজে বেংক এটা খুলি ল।
উম। হ। অহ।
পম বম দুটা।
ফটোৱা কথা কয় নাথাকিবা দেই।
বেলুন ফুটাই দিম তো গম পোৱা নাই।
উম।
কি নো
সেয়া নিজে যি তি কথা কিয় কৈ আছা?
কথাকেইটা কেনেকে কৈছা সেইটো চালেই হ'ল।
যি টি কথা কৈ নেথাকিবা। মাতিব আহিব, এইবাৰ পথাৰলে যাবা। থাৰলে যাব আই ঐ ঠিকক নাথাকে যেতিয়া ভাজি বনাও নেকি? কথা বুজা কয় তুমিয়ো ডাঙৰি কুঁহিয়া বাঙে, আলিৰ দিবাগে। আলি দিবাগে। নাঙৰি বাহি এবা পথাৰ ন সেইবোৰ নহয়, সেইবোৰ কথা নহয় তোমাৰ পুতিবাই ঘৰত বহি থকা হয় নি ইমান ডেকা ল'ৰাটো কাটি পেলাই
মাতৃ বোলো মাতৃ বুলো ক'ত দেউতাহঁতে
অ ৰবা আৰু এ কোনেনো ৰোৱে লৰা মানুহে ৰোৱে কামত ল'ৰা ছোৱালীৰ কথা নাই চব কৰিব লাগে মানুহে। পাছত কি তুমি কি কয় যে এতিয়া জানিবা নাইকিয়া যেতিয়া কি কৰিবা বুঢ়া হব তেতিয়াটো কৰিব নোৱাৰিব তেতিয়া
উম।
তেতিয়াতো তোমাৰ দায়িত্বই হব চব
মোৰ দায়িত্ব হ'ব কম্ দায়িত্ব হ'ব।
উম, মই মাইকেইজনী হয় কি সেইবোৰ দায়িত্ব ল'ম নি চব।
উম।
মতাটো থাকে। তুমি কেলে আছ? তুমি কি কৰি থাকিবা তেতিয়াহলে। হা।
সেইনে শুই থাকা ত সোমাই থাকিম আকৌ।
কানকলীয়া চৰ চিনি পোৱা নহয়।
কলেজ যা কলেজ যা কাইলৈ পৰা
উম যাওঁ এডমিশনতটো লোৱাই দিয়া।
কাইলৈ পৰা যায় লোৱাই দিম কি কেই কি কেইটানো? এইবাৰ তেওঁ ফ্ৰী গম পোৱা নাই? এইবাৰতো ফ্ৰী। বাগা চানি পাবি। যোৱা কালিলৈ ক্লাচ লৈ।
নালাগে।
এনেই, -এনেই লৈ থবি পঢ়িব নেলাগে নহয়। এডমিশন ল'বিহে।
মাহে-মাহে বাৰশ ৰূপিয়া, বাৰশ ৰূপিয়া, বাৰশ ৰূপিয়া।
তুমিয়ে লোৱা, তুমিয়ে পোৱা।
আমাক নিদিয়ে। ছোৱালীক'হে দিয়ে, বাবু আঁচনি
লৰাকো দিয়ে। ই' অহ বাবু আঁচনি। খিনিক লৰাক দিয়ে। কি' কথাবোৰ কবলে আহা?
অঁ ভাল। কিমান পালে?
পাঁচ বাৰ মান পালে।
অহ, পাঁচ হাজাৰ টকা পালে, এতিয়া
পাঁচবাৰ মান পালো বোলে, এতিয়া সেই বোলে পাঁচশ, চাৰিবাৰ মান পালো, এনেকে কৈছিলে, সেইদিনা এতিয়া জানো দিয়ে নে নিদিয়ে নাম কাটিলে চাগে, মোৰ কলেজ নোযোৱা হ'ল যে
হম
উম অঁ
পাঁচবুলো তাজা তাজা লাগে।
উম। পাইনো কি হ'ব এইটো খৰচ কৰি পেলাই। ভিনিয়েকৰ লগত চাগে গৌৰ কবালে